হেল্ল'
অ বন্ধু শুনিছা নে?
অ মই শুনিছো। তুমি শুনিছানে?
হয় হয় শুনিছো।
কি কৰি আছা?
এনেই আছো ৰবা। বাকী তুমি?
অ মই এনে আছো অলপ মানে বাহিৰত আহিছিলো। তুমি?
হয় হয়, মই বাহিৰত নাই বাৰু ঘৰতে আছো ৰ'বা বাহিৰত বহুত বৰষুণ দিছে ইয়াতে।
হয় নেকি অ- হয় নেকি? মোকো মেছেজ আহিছিলে জাষ্ট অলপ আগতে আহিছিলে আই এম ডিৰ পৰা। তোমাৰ উম তিনি ঘন্টাৰ ভিতৰত আহ, বৰষুণ বতাহ দিব বুলি ৱাৰ্ণিং মেছেজ আহিছে তোমাৰ মানে, আই এম ডি এ পঠাইছে।
ৱাৰ্ণিং দিব ৱাৰ্ণিং দিছে যেতিয়া আহিবই। আৰু মাজতে মনত আছেনে তোমাৰ ৱাৰ্ণিং এটা চাব, ফোনত যে বাজি উঠিছিল।
অ সেইটোতো ডাইৰেক্ট টি টিকে বাজিছিলে, মই ভাবিলো কৰবাত ই এম আই কাৰবাৰ পেণ্ডিং হল নেকি!
পেণ্ডিং নহয় মইতো ভয়ে খাইছিলো মোবাইল চবাইল কিবা হ'লে চাগে ৱাৰ্নিং আহি গৈছে ডাইৰেক।
উম
তাৰ পিছত চালো মই মেছেজটো পঢ়ি অ ৰেইনৰ কাৰণে।
উম এই, আজি তেনেকুৱা একো খোৱা নাই। তুমি কিবা খালানে?
হয় মই দুপৰীয়াই ভাত খোৱা এতিয়া আৰু একো খোৱা নাই, অলপ পিছত বজাৰৰ ফালে যাম। চাওঁ কি খাওঁ। মানে মোৰ ঘড়ীটো ঘড়ীটো বেয়া হৈছে। চ মই কেইদিন, মই কেইদিন মান আগত মানে হয়, এ কেইদিনমান আগত ঘডী এটা কিনিলো, ফায়াৰ বল্ডৰ। কিন্তু আগৰ ঘড়ীতো ভাবিছিলো ৰিপেয়াৰ কৰা আগৰ,
ফায়াৰ মোৰ ফায়াৰ্ডৰ ঘড়ী আছে কিন্তু মই কেতিয়াও চাৰ্চ কৰিকে নিপিন্ধোঁ আৰু। ব্লুটুত
অ, হয় হয়।
তোমাৰ ৱাটাৰপ্ৰুফো আছিলে। তোমাৰ চাৰে তিনি হাজাৰত লৈছিলো। উম তোমাৰ অনলাইনেত, এতিয়াও আছে ভালে চলে কিন্তু মই খালি এইটো ব্যৱহাৰ নকৰো, মানে মই স্মাৰ্ট ৱাচ ইমান ভাল নাপাওঁ। সেইকাৰনেে নৰ্মেল ৱাচ নৰ্মেল ৱাচ এ পিন্ধো। সেইকাৰণে মই এইটো ব্যৱহাৰ নকৰাৰ কাৰণে
কিয় কিনিছিলা ভাল নোপোৱা যদি চাৰে তিনি হাজাৰ দি এনে?
মানে বহুত ইণ্টাৰেষ্ট আহি গৈছিলে লবৰ কাৰণে।
চখ আছিল তেতিয়া হয়, মই মই মানে বস্তু ইমান কিমান কিনি মই ব্যৱহাৰেই নকৰো, মায়ে আৰু মাজে মাজে মই ক'ব এ ফোন ব্যৱহাৰ নকৰা বস্তুবোৰ কিয় কিনা মই কওঁ এনে চখত কিনো।
অ', মই মানে বস্তু ব্যৱহাৰ কৰো। তেনেকুৱা নহয়, ভালকে থৈছো এইটো মানে ৱাচটো। খালি এইটো চাৰ্জ কৰি কি নিপিন্ধো মানে নৰ্মেল ৱাটচে পিন্ধো মই।
হয়, হয়।
অ', স্মাৰ্ট টো ভাল নালাগে, ইমান স্মাৰ্ট হ'ব মন নযায়।
ত' চকুত ভাল লাগিলে বস্তুতটো ল কিন্তু ব্য্ৱহাৰ কৰা নাযায় এইটো মোৰ ক্ষেত্ৰতো হয়।
অ', মই মানে ভাল লাগিছিলে ল'লো বাৰু তেতিয়া মানে মোৰ ঘড়ী আছিলে আকৌ মই সেইখন ল'লোঁ।
ই স্মাৰ্ট ৱাচ পিন্ধিলে কি স্মাৰ্ট হৈ যাবা নেকি?
নাম স্মাৰ্ট আৰু আৰু তেনেকুৱাই আৰু। কিবা স্মাৰ্ট হয়, বুলি কয় ভাবে আৰু স্মাৰ্ট ল'ৰা বুলি আৰু।
তুমি যদি দেখা ঠাতে ভদাই তুমি পিনে মানে ইয়াতো পিন্ধিলে কি স্মাৰ্ট হৈ যাবা?
হ মই স্মাৰ্ট ৱাটচ পিন্ধি ভাল পাওঁ।
মানে লুকচটো ভাল লাগে। এইটো বেলেগ কথা কোনটো স্মাৰ্ট নহয়, নাযায় দিয়া।
উম, এতিয়া ভাল নাপাওঁ আগতে বৰ ভাল পাইছিলো।
উম, আগতে মানে সৰুতে?
সৰুতে মানে হ'ল মোৰ এনেই মই ডিগ্ৰী লগি পিন্ধিছিলো এতিয়া নিপিন্ধো।
গ্ৰেজুৱেট লকি পিন্ধিছিলো আৰু এতিয়া পিন্ধিকে ভাল নাপাও। সৰু পোৱালি পিন্ধা যেন লাগে।
চাবা মানে ডিগ্ৰী পৰা ল'ৰা ছোৱালীয়ে বেছি পিন্ধে।
হয়, হয়, সেইটো সময়তে ময়ো পিন্ধিছিলো।
তেওঁলোকৰ তেতিয়া মানে তেও-তেওঁলোকৰ সময়বোৰ এতিয়া পুৰা মানে কিবা এটা ভাল বস্তু দেখিলে কিনো।
হয়, হয়, অ', অ'।
বাকী তুমি ডিগ্ৰী লাইফটো কেনে কেনেকুৱা কটাইছা মানে কি কি কি কৰিছা কিবা মনত আছে নে?
এই ডিগ্ৰী লাইফতটো নকবা বিৰাট মানে হয়, হয়। তোমাৰ ডিগ্ৰী লাইফতটো এনেকুৱা হৈছিলে, তুমি কলেজতটো গৈছিলো বাৰু। কলেজ লৈকে যাই পোৱা নাই কেতিয়াবা ফিল্ম হল কেতিয়াবা তোমাৰ পাৰ্কতে গ'লো। কেতিয়াবা লগৰ ঘৰৰ ৰুমত যায়গৈ গেম খেলিলোঁ নহ'লে কলেজৰ কম পেছত বহিকে গেম খেলিলোঁ সেনেকুৱাই আছিলে মোৰ কলেজ লাইফ। তোমাৰ ডিগ্ৰীটো খালি এক্জামত আছিলোঁ আৰু তাৰপিছে সেই এনেকুৱাই আছিলো বাৰু তেনেকুৱা কেতিয়াবা লগৰ ঘৰত গ'লো। নহ'লে বন্ধু-বান্ধৱীৰ লগত।
ক্লাছত যায়ে নাপাওঁ। ৰাস্তাতে লগৰবোৰ ৰখি থাকে যিমান টাইম নাহো ফোন কৰি থাকে ক'ত আছ ক'ত আছোন। ক্লাছ কৰিব লাগে আৰু মানে ক'ত আছো ক'ত আছো ক্লাছ কৰিব লাগে এনেকুৱা কব হা। তাৰপিছত গ গলিত ৰখি থাকে হয়। যাই যাই পোৱাৰ পিছত অ আৰু কিবা প্লেনে বনাই বেলেগ। অ যো বোলে ক্লাছ নকৰো বোলে আজি তাত তাৰ পৰা ফুৰি আহো যো
হয় এন চি লগাই ন তোমাৰ কলেজত- আমাৰ কলেজতো আগতে এন চি লগাইছিলে
এন চি এন চি তেনেকুৱা নলগাই ৰ'বা মানে উ বেলেগৰ লগাই। অ মোৰ মোৰ নাথাকে মোৰ ছেভেনটি ফাইভৰ ওপৰতে থাকে।
হয় নেকি? অ মই চছেভেনটি ফাইভ টকেই যায় পোৱা নাই মই অলৰেডি আগতীয়াকে ফাইভ হাড্ৰেড পে' কৰিছিলো আৰু
এটেডে ন কিমান নাজানো কিন্তটো এন চিটা লাগে কাৰণ মই একমাহত- বিশ দিন পোন্ধৰ দিন ফুল ক্লাছ কৰো।
আহ পোন্ধৰ দিন মানে। হয় হয়। পোন্ধৰ দিন কৰা পন্-
মোৰ এটেডেঞ্চটো মিলি থাকে কি জানি মোৰ মতে নহলেতো এন চি লাগি গ'ল হয়। ছেভেণ্টি ফাইভ পাৰ্চেণ্ট ন- যে নাই নাই এইটো ময়ো জানো কিন্তু আজিকালিভেটি ফাইভ পাৰ্চণ্ট নাচাই মোৰ মতে মানে তোমাৰ বহুত যদি কমি থাকে একদমেই যদি ক্লাছ নকৰা তেতিয়া এম চি লগায়।
উম মোৰতো এনঞ্চি লাগে প্ৰতেক মাহতে তোমাৰ নহলেও ফাইভ হাড্ৰেডটো মই পে কৰিছিলেই আমাৰ এন চি লগ ফাইভ হাণ্ড্ৰেড প্ৰত্যেক মাহ- ফাইভ হাড্ৰেড কে মই পে' কৰোৱে এন- চিটো লগা মানে মোৰ কলেজৰ ফিজে আছিলে। এটা মই কওঁ ঘৰত কেতিয়াবাে মোৰ কলেজ
টো জমা দিয়াৰ লগে লগে মানে তোমাৰ মানে এন চিটো হাড্ৰেড কৰি দিছিল নে কি ননে- চেভেণ্টি ফাইভ-
নাই এন চি লৈ মানে এন চি লাগে যেতিয়া ক্লাছ চ্লাছ নকৰিলে সেইটোৱে পে' কৰিলে মানে পে কৰিব লাগে এইটো ফাইন লগা আছে।
তাকে তো ফাইনতটো লগালে তেওঁলোকেতটো এ এটেণ্ডেঞ্চটো বঢ়াই নিদিয়ে খালি এক্জাম দিবৰ কাৰণে সুবিধাহে কৰি দিয়ে।
সেইটোৱে আৰু একো বঢ়াই নিদিয়ে না নাম্বাৰ বঢ়াই দিয়ে একো নহয় এনেকুৱা একো নাই।
একো নাই অ এইবিলাক এনঞ্চি চেঞ্চি মানে মই ভাবো মোৰ যে এইবিলাক মানে। পইচা খোৱাৰ কাৰণে কৰে চাগে মোৰ আইডিয়াৰ কিন্তু তেওঁলোকে নাম্বাৰ বঢ়াই নিদিয়ে যদি মানে এ চি লাগিলে এক্সাম দিব নোৱাৰে তে পইচা খোৱাৰ পিছত কেনেকে এক্সাম দিব পাৰে।
আৰু দিছপুৰ কলেজত তোমাৰ যাৰ যাৰ এন চি লাগে সিহঁতক এক্জামত বহিব নিদিয়ে।
ন নিদিয়ে আজিকালি বহুত স্থিৰ হৈ গিছে। বহুত ডিষ্ট্ৰিক্ট হৈ গৈছে আগতে দিছপুৰ কলেজ বুলিহে দিছপুৰ কলেজত এডমিশন লৈছা এতিয়া এতিয়া এতিয়া দিছপুৰ কলেজত পুৰা ওলাবই নিদিয়ে বাচ্ছাক সোমালে একবাৰ
অ সেইটো ভালেই কৰিছে বাৰু তোমাৰ ওলাবোৰ নিদিয়ে। কিন্তু এ ইমানো ষ্ট্ৰিক ভাল নালাগে। ইমানো ষ্ট্ৰিক্ ভাল নাপাও মই কলেজ-
অ অ ময়ো ভাল নাপাওঁ ময়ে দৃষ্টতে পাইছিলো হলেও লোৱা নাই মই।
হয় নেকি অ তোমাৰ এনে ক্লাছ টুৱেলভৰ পাৰ্চচেটেজ কিমান আছিলে।
ক্লাছটুৱেলভৰ মানে হাইাৰ ছেকেণ্ডেৰীত-
অ,
উম ফিফ্টি নাইন।
ফিফটি নাইন হয় নেকি অ অ ঠিকে আছিলে বাৰু। অঁ অঁ মোৰ ছিক্সটি ফাইভ আছিলে।
আচ্ছা, হে মই এক এক এক এক মাৰ্কচৰ কাৰণে ফাৰ্ষ্ট ডিভিজন নাপালোঁ।
ফাৰ্ষ্ট ডিভিজন হয়। মইতো ফাৰ্ষ্ট ডিভিজন পাইছিলো তোমাৰ। যিহেতু আৰু টেনত কিমান আছিলে তোমাৰ?
ছেভেণ্টি ফাইভ।
এই ছেভেণ্টি ফাইভ ভাল দেখ ভাল আছিলে। মোৰ টেনত তোমাৰ ফ'ৰ্টি ছেভেন আছিলে।
এই কষ্ট কৰিছিলো যে টেনত। ৰাতি জাগি জাগি পঢ়িছিলোঁ মেটে মেট্ৰিকৰ সময়ত।
হয় হয়। মই টেনত একেবাৰে মই পঢ়াই নাছিলো। তোমাৰ পঢ়া পঢ়া নাছিলো বুলি কব নোৱাৰিয়ে। পঢ়াতো পঢ়াইছিলো ইমান ভালকে মানে প্ৰিপেৰেচন মানে এইবোৰ
মই ইলেভেন টুৱেলভতো যদি মানে ৰাতি ৰাতি পঢ়িলো হয়, হ'ল হ, ভালেই হ'ল হয়। কিন্তু নপঢ়িলো আৰু।
হয় নেকি, সেইটো হয় চবৰ লগতে হয়। মানে কিবা নো কিবা ম ফেমিলি প্ৰব্লেম নহ'লে কিবা প্ৰব্লেম থাকে।
ইম্পৰ্টেঞ্চ দিলোঁ মানে।
তোমাৰ আজিকালি মেট্ৰিক ইমান ইম্পৰ্টেঞ্চ নাচাই ন হাইচেকেন্ডেৰী চাই তোমাৰ এইটো কৰ'ণাৰ পাছত, তোমাৰ কৰ'ণাৰ পিছত কৰ'ণাৰ পিছত তোমাক যে বহুতে হাঁহে, মেট্ৰিকটো তোমাৰ এনে পাছ কৰিল ন। তেতিয়াৰ পৰা মানে মেট্ৰিকৰ ভেলুটো কমি গৈছে আৰু এতিয়াতো মেট্ৰিকটো স্কুলেই কৰি দিছে। স্কুলতে মানে তোমাৰ টিক দিয়া ফ'ৰ্টি ফাইভ মাৰ্কছৰ টিক, উম তোমাৰ হয়। এতিয়া মানে হাই ছেকেণ্ডেৰী ভেলু আছে মই কিবা কে মই হাইছেকেণ্ডেৰীত ভাল মাৰ্কচ
হাই ছেকেণ্ডেৰীৰ ভেলু আছে। আগ আগ আগ আগতে মেট্ৰিক পাছ কৰা মানে কিবা এটা তুমি চাকৰি কৰিব পাৰিবা বাৰু।
উম, মেট্ৰিকত তোমাৰ আগতে পুৰা মেট্ৰিকত তোমাৰ চাইছিলে ভালকে। এতিয়া মানে সেনে
এতিয়াতো মেট্ৰিকৰ বহুত সবিধা সুবিধা কৰি দিছে। তুমি যদি এটা এটা ছাবজেক্টটত ফেইল কৰে, এইবাৰৰ পৰাটো কম্পাৰ্টমেন্টেল কৰি দিছে মানে যোনটো ছাবজেক্ট ফেইল কৰা সেই টো ছাবজেক্ট আৰু একবাৰ দি কেনে পাছ কৰিব পাৰা।
তিনিটা, তিনিটা ছাবজেক্টত থাকে নেকি কম্পাৰমেট্ৰিক। তোমাৰ তিনিটা ছাবজেক্টৰ ভিতৰত যোনটোত ফেইল কৰা তোমাক
হয় হয় হয় হয় তিনটাত, তাকেতো মানুহ তি তিনটাতে তো ফেইল নক কৰে ন, এটাত কৰে যিকোনো
হয় হয় ম মই দেখিছো এজনী ছোৱালীয়ে মানে তোমাৰ তিনিটা ছাবজেক্টততে ফেইল কৰিছিলে আকৌ কম্পাৰমেট্ৰিক দিকেনে সি পাছ কৰি ল'লে বাৰু।
হয়, ঠিক আছে বাৰু ৰাখিছো হা ভাল লাগিল।
অ দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।